হেল্ল, অ গাজাদা
হয় কওক, কওক, কওক।
কি খবৰ?
এ খবৰ কি কমে গেষ্টিকে ধৰিছে একদম নেমু ও চৰবত এগিলাচ খাই দিছো। এ এতিয়াও মানে বুকুখন কিবা গধুৰ গধুৰে লাগি আছে গম পায়নে।
এ ৰাম! ৰাম! খোৱা-বোৱাত চাগে আপুনি গুৰুত্ব নিদিয়া হ'ল।
গুৰুত্ব দিলো কাৰণেই এইখন হৈছে।
কি কি খাইছিলে?
এই ৰাম বৰ বৰষুণ পেলাবলৈ পালে কি নাপালে এই মানে পিতাশ্ৰী গ'লেই নহয়।
গাহৰি আনিলে মানে গাহৰি পিছ যিকিটা যিকিটা সিমানটোত সেই একপিচ গাহৰি মাংস মানে তিনি পিচ মান হ'বগে আৰু খাবলৈ হ'লে।
হয়।
দুপিচ নে তিনি পিচ তেনেকুৱা মস্ত মস্ত চটাই দিলো, মানে খাই দিলো আৰু গাহৰি তেলৰ কথা জানেই দেখোন আৰু এতিয়া বুকুখন গধুৰ আৰু
ৰাম! ৰাম! এইবোৰ মানে গৰম তেলৰ বস্তু যে গৰম তেজৰ। এইবোৰ আমাৰ নিচিনা বয়সৰ মানুহে খালে বেয়া। অকণমান খোৱা বোৱাটো কমাব সেইটো কাৰণে এইবোৰ বস্তু গম পাইচা নাই। এইবোৰ আমাৰ মানুহৰ নহয়, নহয়। এতিয়া সেই যিবোৰ গৰম তেজৰ মানুহ হে অজাতি মানুহবোৰ সিহঁতৰ কাৰণেহে সেইবোৰ
হয় হয়, তাকে অও কি কৰিবনো এতিয়া।
তাকেহে বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি এহ আও, তেনেকে ঘৰতে, ঘৰতে জানেই ধৰা এতিয়া কাম বন কৰিব নোৱাৰা হলো আৰু ক'ত যাম কি কৰিম।
হয় দিয়ক, আমাৰো তেনেকুৱা একেই অৱস্থা অহ কিনো ক'ব মানে পইচা পাতিৰ যি অভাৱ হৈছে। এহ অৰ্থনৈতিক ভাৱে যি দুৰ্বলতা আহি পৰিছে নহয়, এতিয়া। হে আও আপোনাক বুজাব নোৱাৰোঁ আৰু এক টকা এটা চুবলৈ মনে জানেনে বহুত দিন হ'ল।
তাকে আৰু মোৰো তেনেকুৱা মানে জানেই দেখোন আৰু বুঢ়া হৈ আহিলোঁ, এইবিলাক কাম চাম কৰিবলৈ অকমান মানে চানি কঁকালৰ বিষ চিষো আছে। এই ঘৰতে এনেকে কিবা আজিকালি এইবিলাক কিবা সামাজিক মাধ্যমত কিবা কিবি কৰি পেলাই দু দুটকা এটকা পাওঁ। নিজৰে ধোপাত খৰচ টোকে ওলাই থাকে আৰু
অ হয়, সেইটো খৰচ আচলতে যদি সেইটো খৰচো ওলাই থাকে। তেতিয়াও কিবা এটা দিয়কচোন মাহৰ মূৰত যদি ৰিচাৰ্জটোকে নিজৰ মোবাইলৰ ৰিচাৰ্জ চবেই‌ যদি নিজে কৰিব পাৰোঁ, সেইটো কম কণ সকাহ দিয়ে নে বাৰু এহ, পিতাইক আজিকালি পইচা খুজিবলৈ বেয়াই লগা হ'ল আৰু গম পাইছে নে? বয়সো হল যে, এতিয়া সৰু সুৰা কিছুমান নিজৰ উপাৰ্জন মানে নিজে কৰিব লগা হৈ চাগে আৰু মানে এতিয়া আৰু পিতাইক সকলো মানে খুজি থাকিবলৈ বেয়া লাগে। এতিয়া উপায়ো নাই নহয়।
হয় হ'লেও এতিয়া কৰিমনো কি, এতিয়া চক মোৰ এতিয়া এসপ্তাহৰ পিছতে মোৰো ৰিচাৰ্জ এদায় হ'ব এতিয়া। কৰ পৰা কৰিম কৰ পৰা নো ভৰা মই মানে একদম ভাবি একদম হতবাক আৰু মই কিবা হৈ গৈছে গে মোৰ তাতে গম পায় নাই, চিন্তাতে
হয় হয়, আকৌ সেয়া নতুনকে কিবা বেপাৰ এটাত ধৰিছিলোঁ। এহ দুদিন মান দুটকা চুবলৈ পালোঁ। তাৰপিছত আকৌ সেইফালে সেই বেপাৰটোৱে আকৌ বাঁহটো দিয়ে দিলে। হা, এতিয়া আকৌ বন্ধ হয় আৰু এতিয়া হা, বেপাৰতো বেপাৰেই আকৌ বেপাৰ কৰোঁ বুলি যদি আকৌ ওলাই আহে এই বৰষুণ যাকে দিয়ে নহয়, আকৌ বাহটো। বেপাৰ কৰিবলৈ মানে অকণো অসুবিধাই মানে কি কম আৰু
এনেইতো ৰাতিহে দি আছিলে বৰষুণ, এদিন আজিৰ দিনতো দি দিলে, মই বোলো কাইলৈ আমাৰ বেপাৰৰ শেষত তো দিন মই বোলো আজি যিয়ে মানে অকণমান ভাল চালকে কথা চথা পায়, মানে ভালকে মানে ব্যৱসায়টো অকমান কৰিম আৰু উ দিনত যি যাক বৰষুণ দিলে অও সেই প্ৰভূ মই ঠাণ্ডাত ব্লেংকেট লৈ ঘৰৰ ভিতৰতে সোমাই জোপোকা লাগিলো আৰু
হয় দিয়ক হয়, দিয়ক আচলতে ভগৱানে কিনো খেল খেলিছে আমাৰ লগত ভাবি পোৱা নাই আৰু দুদিন মানে দুদিন সুখে থাকো জানানে। তাৰপিছত পাঁচদিন মই আকৌ মোৰ মনটো বেয়া লগাই দিয়া নহয় দুদিন সুখটোনো কিয় দিব লাগে তই যদি দুখ দিব বিচাৰিছই, দুখেই দি থহ, সেই দুদিনৰ কাৰণে সুখটো দিবই নালাগে। আচলতে মই সুখত থকাতো নিবিচাৰে নে কিয়েই নে, মই একো বুজি পোৱা নাই আৰু
বছৰটোত ভাল দিন অকল দুদিনহে আহে আপুনি সপ্তাহৰ কথা ক'বলৈ লাগিছে, মোৰ বছৰটোত ভাল দিন দুদিন আহিচে নাই, হয়তো মই মানে চিন্তা কৰি হিচাপ কৰিলেও মানে নোলাব কিন্ত দুদিন
হয় হয়। আচলতে কৰিবনো কি, এতিয়া উপায়ো নাই। তাৰপৰা এই আপোনালোকৰ ভনীজনীক বিয়া পাতিছিলে হেনো? আহ, কেতিয়ালে বিয়া বুলি ক'লে?
বিয়া এতিয়া এই বছৰৰ শেষলৈকে ফালকে থৈছোঁ আৰু অকনমান ঠাণ্ডাতে পৰিব।
অ, এই যৌতুক-চৌতুকৰ কথা কিবা ভাবিছা নাই? সেইবোৰ নাপাই বাৰু দেই ক'ব। অ, আইন মতে দণ্ডনিয়। হ'লেও আকৌ আমাৰ অসমীয়া সমাজত আকৌ আছে নহয়, নিয়ম এটা কৰিব লাগিব নহয়। তাকে এতিয়া আপুনি কি ভাবিছে কি কথা বা?
নাই প্ৰয়োজনীয় সামগ্ৰী সকলোবোৰে দিম আৰু আওনো কি কৰিব নহ'লে।
হয়-হয়। হয়-হয়, এই মোৰ বৰ ধুনীয়া কাঠ কামৰ বেপাৰ কৰা ল'ৰা এজন চিনাকি অ। বৰ কম খৰছতে আপোনাক বৰ সুন্দৰ বস্তু কেইপদ মান আপোনাক যোগাৰ কৰি দিব পাৰি। পাৰিব। কথা পাতিম নেকি মই?
অ, আপুনি তেতিয়াহ'লে কথাটোকে পাতি চাবচোন আৰু সকলো ধৰণৰ বস্তু পাম নহয় চাগে তাৰ ওচৰত।
একদম-একদম আপুনি বিচনা, চকী, টেবুল আহ, আকৌ এইবোৰ ৰেগ আহ কিবা-কিবি গেছৰ টেবুলে হওঁক বা হয় এইটোক কি বুলি কয়? আমাৰ ডাইনিং টেবুলে হওঁক, আহ চকী-তকী পা ধৰি চব মানে আপুনি যি লাগে, আপোনাক চব একদম গোটাই দিব।
অ, তেতিয়া হ'লে ভালেই হ'ব, হয়‌ অ'হ। হয়। আপুনি তেতিয়া হ'লে কথাটো পাতি চাওঁক, পাতি চাই মোক কওঁক মোৰজনী বস্তু বস্তু পাতি আৰু নহ'লে আপুনিয়ে মই নহ'লে দুয়োটাই এদিন গৈ চাই আহিমগে কাম বন কেনেকুৱা বা কেনেকুৱা বস্তুনো বনায়।
হয়-হয় আৰু একদম মই আপোনাক সঁচা কথা কলোঁ, ৰাতি কাল কৈছোঁ কাম ভাল জানেনে ল'ৰাটোৰ। আহ, কাম মানে কি সুন্দৰ কাম, হাতত কিবা যাদু আছে বুলি ক'ব আপুনি। কিমান মিহি কাম, ইমানে মসিন কৰি দিয়ে। কাম, আপুনি মানে চালে চকু ৰৈ যাব আপোনাৰ, এনেকুৱা কাম কৰে ল'ৰাটো। কিবা না যাদু আছে আৰু আমাৰ ল'ৰা নহয় দেই। আহ, আমাৰ ল'ৰা নহয় বিহাৰী ল'ৰা। কিন্তু হাতত যাদু আছে দেই, মই কৈছোঁ নহয় আপুনি হাতত চুমা খাবলৈ মন যাব। আপোনাৰ ইমানেই সুন্দৰ কাম কৰে।
সেই কৰ পৰা এতিয়া ল'ৰাটো হাতত চুমা খাবলৈ কেলেই যাম বাৰু। কিনো কথাবিলাক কয় আপুনিও। অ, হয়, হয় হয়।
হয়-হয়, বাকি এইটো কা চকুতো এদিন ফুৱাই আহিমগে কেনেকুৱা নো কাম বন বিলাক।
অ, হয় বা।
কিবা মানে বেলেগ ধৰণৰ বস্তু পাতি দৰকাৰ হ'লে, আপোনাক যোগাযোগ কৰিম, আপোনাৰ যদি কোনোবা চিনাকি আছে। কম দামতে হ'ব যি কি নহওঁক।
হয়, আকৌ এই ইলেক্ট্ৰনিকৰ বস্তু কেইপদ মানো দিব লাগিব নহয় হ'বলা।
হয়, হয়, হয়, এই এতিয়া মই ভাবিছোঁ ফ্ৰিজ- চিজ এনেকুৱা কিবা-কিবি অলপো দি দিম।
তাকে আমাৰ সেই আকৌ হেৰিয়া মলেশ দা ডাঙৰটো ল'ৰা যে
এইটো আমাৰ মন্টু হয় মন মন্টু হাজৰিকা নহয় জানো আমাৰ? অহ, ইয়াক চিনি পাওঁ নহয় অ, হয়-হয়।
তাৰো আকৌ আমাৰ ৰঙতি চাৰিআলিত দোকান এখন আছে নহয় ইলেক্ট্ৰ
অ, অ, অ, জানো বাৰু সেইটো কথা।
অ, তাৰ লগত আকৌ আমাৰ বহুত ভাল। আমাৰ এই সৰুটো ল'ৰা।
অ।
তাৰ লগত আমাৰ সৰুটো ল'ৰা বহুত ভাল। সি অকমান কম খৰচতে মই যদি কওঁ। আমাৰ সৰুটো ল'ৰাৰ লগত অকমান আলোচনাটো কৰি কম খৰচতে দুই কেইপদমান বস্তু আনিব পাৰিব। হ'লেও নিজৰ লাভটোনো আজিকালি কোনে নাচাব কওঁকচোন।
অহ।
কিবা এটা লাভ ল'ব আৰু দিয়ক আৰু কম বেচ কৰি ল'ব আৰু আপোনালোকে মিলাই।
হয় লাভ নোহোৱালেনো সেইটো ব্যৱসায়নো কেলে কৰিব বাৰু লাভ নোপোৱাকে
হয়, হয় এইটোয়ে কিবা এটা ল'ব আৰু মিলাই মিলি আপোনালোকৰ নিজৰ মাজতে উম। এ অ, এই মিলা-প্ৰীতিতে চলিব ন পৃথিৱীখন তেনেকেটো চলি আছে।
হয়, হয় আৰু মানে এইটো এতিয়া বিয়াখনক লৈও মোৰ মানে অকণ গেজেং লাগি আছে নহয় গম পা সেইখন মানে মোৰ এতিয়া বিয়াখন ছোৱালীহঁতে লাগি আছে অকমান মানে। ভালকে পাতো এতিয়া মোৰ ধৰক এনেকে মানে মো তেনেকে মানে ভাবি পোৱা নাই চবেই মানে একদম মন্তব্য বেলেগ বেলেগ আহিছে। আমোকৰ মতে এনেকে তামোকৰ মতে তেনেকে
এতিয়া মই কি কৰো মই তাকে ভাবি আচৰিত হৈ গৈছো গম পাইছে নে আপুনি?
এই গজাদা চাওক একদম মই আপোনাক নিজৰ ভাইটিৰ নিচিনাকে কৈছো। আপোনাকতো মই সেই সৰু পৰা পাইছো দাদা বুলি আপোনাকতো মই সন্মান কৰো। এ আপোনাক কৈছো নহয় আপোনাৰ যিহেতু ছোৱালী এজনী দেই। অকমান জাক, জমকতাই বিয়াখন পাতক, মই আছো। এ মোৰো টকা পইচা বেছি নাথাকিব পাৰে কিন্তু যিমান আছে মই আপোনাক সহায় কৰিম যিমান পাৰো। মোৰ ডাঙৰ ল'ৰাটো সেইটো চাকৰিত সোমাইছে নহয় অলপ দিনৰ আগতে হে হ'ব মই আপোনাক আছো নহয় মই আপুনি কোনো ধৰণৰ চিন্তা ক দাদা বুলি কৈছো মই দেই এই ৰাতিগাল কৈছো আপোনাক
উম, সেইটো বুজি পাই আছো এতিয়া ছোৱালী এজনী কাৰণো মন নাযাব ভালকে বিদায় দিবলে। মোৰ মনতটো সেইটোতে আছে। ময়ো ভাবি আছো বোলো অকণমান কৰিলে অকণমান ভালকে কওঁ, তাইও অকমান ভাল পাব মনত।
হয়-হয় অ, গজা দা মোৰ ছোৱালী এজনী আছে নহয়। এ মইয়ো বাপেক হিচাপে মইয়ো ভাবো জানো নহয় কেনেকুৱা লাগে হোম ছোৱালী এজনী কেনেকে বাহিৰলে উলিয়াই দিয়াটো অকমান ভালকে যদি উলিয়াব। পাৰো আমাৰ নিজৰে ভাল দিয়কচোন আমাৰ নিজৰে ভাল লাগে গম পাইছে নাই? যে নিজৰে যিহেতু ছোৱালী এজনী আছে গতিকে মই বুজি পাও আপোনাৰ কথা দেই এতিয়া আপোনাক মই কৈছো নহয়। একদম আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। আপুনি মোৰ লগত ওলাওক একদম ফাৰ্নিচাৰৰ পৰা ধৰি ইলেক্ট্ৰনিক চপ পা ধৰি টকা পইচা সকলো সকলোতে মই আছো আপুনি অকল পইচাটো খৰচ কৰক বাকী সকলোতে মই আছো।
হয়-হয় সেইটো গম পাইছো বাৰু উম তাক। তাকে দিম বাৰো মানে। পাবহি হ'লেই নহয় এয়া এতিয়া জুলাই মাহত সোমালে।
উম।
এই নৱেম্বৰ, ডিচেম্বৰ মানলে বিয়া ঠিক হ'লেই তেন। ইত্যাদিৰ পৰা ধৰি লো খোৱা-বোৱালৈকে কিমান কি আছেগে। মই মানে আচৰিত হৈ গৈছো গম পাই নে আপুনি।
হয়-হয় সচাঁকে এইবোৰ মানে চিন্তাহে এটা গম পাইছেনে এই ল'ৰা-ছোৱালী। মানে বিয়া পতা। এইবোৰ একদম মানে চিন্তাৰে বিষয় গম পাইছে।
হয়-হয় আৰু। কি কব।
উম আ আকৌ সেইবোৰতো ইমান টকা পইচা খৰচ কৰি হে যৌতুকে পৌতুকে দি পিছত আকৌ সেই ছোৱালীজনী বেলেগ এঘৰলে উলিয়াই দিলে সেইবোৰতো দুখ আছেই হে এই ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো কষ্ট কৰি হে টকা পইচা খৰচ কৰি পঢ়ালো শুনালো এ একো এটা অভাৱ অনুভৱ কৰিবলৈ নিদিলো এতিয়া বেলেগ ঘৰলৈ উলিয়াই দিম হে সেইবোৰতো দুখ আছেই হে পিছত আকৌ বা কেনেকুৱা ওলাই হে পিছত যদি মাক দেউতাক পাহৰিয়ে থাকে সেইবোৰতো ভাবিলে আৰু ৰাতি টোপনিয়ে নাহে নহয় মোৰ ভগৱান পাইছে নাই এ এয়া আপোনাৰ মোৰ ছোৱালী এনেকুৱা নহয় বুলিহে আপোনাৰ মোৰ ছোৱালী এনেকুৱা নহয় বুলিহে কিছুমানৰ ছোৱালী মই দেখিছো নহয়
এ আচলতে ছোৱালী ছোৱালীৰ ওপৰত বিশ্বাস কৰিবই নোৱাৰি এতিয়া নিজৰ ছোৱালী হলেওনো কি বুলি বিশ্বাস কৰিব কওক চোন আপুনি
হয় হয়
ছোৱালী ছোৱালী ছোৱালী ছোৱালী আপুনি এতিয়া বিয়া এজনী আপোনাৰ এতিয়া যোনজনী মানুহ মানুহজনী সৌজনী আনা আগত আপোনাক কেইজনী ছোৱালীয়ে ঠগিলে আপুনি মোক কওঁকচোন
হয় হয়
মোক কেইজনীয়ে ঠগিলে বাওঁ কওঁকচোন আপুনি মই থিতাতে পাই এইবাৰ ৰাখিলো হে ম তাতে পাই পেলাই এজনী ৰাখিলোঁ বুলিহে এতিয়া মোৰ ছোৱালী এটা ছোৱালী এজনী আছে এটা ল'ৰা আছে
হে নহ'লে জানো মই এ এতিয়া এই ছোৱালী বিয়া কথা চিন্তা কৰিবলগীয়া হলহেঁতে মই দাঙ বৰলা হৈ পেলাই ঘৰত বহি থাকিলোহেঁতেন নাই
এ এ গজা দা গজা দা আপুনি সেইবোৰ নোলিয়াবই এতিয়া গম পাইছো নাই এই ৰাতি কাল মই কৈছো অ বুজিছো মই বুজিছো কিন্তু আপোনাৰ শুনক আপোনাৰ এতিয়া ছোৱালী এজনী বিয়া হব হ'ল নহয় এ সেই ছোৱালীজনী যেতিয়া বিয়া হব হ'ল আপোনাৰ এতিয়া নিজৰ বিয়াৰ কথা মনত পেলাই দুখ কৰিবলে দিন নাই আও দেই হে বুজি পাইছে নাই আপুনি কথাটো অহ সেইটো কাৰণে কৈছো এই বাদ দিয়ক আৰু দুখ কিমান কৰে নো ডেকা কালৰ কথা ক'লে মোয়ে দুখ লাগে দিয়কচোন মোৰো কম কাহিনী নাই নহয়
ঠেট নকব আও মই নোৱাৰিছো ৱাও দেই মই নোৱাৰিছো ৱাও আও
হয় দিয়ক এই জীৱনটো এনেকুৱাই মানে জীৱনটো কচু পাতৰ পানী বুলি যে আমাৰ জুবিন গাৰ্গে কয় কৈছে হা উম মিছাও নহয় এই আমাৰ সেই লহপককে উঠি অহা ল'ৰাটো জুবিন গাৰ্গ হে তাকোতো সেয়া